হেল্ল' অ', এনেই আছোঁ তই
আছো এনে ভাত পানী
নাই নাই খোৱা নাই এতিয়া ভাত পানী হোৱাই নাই আমাৰ
সেইটো হয় বাৰু অ', নাই আমাৰো একেই দোচোন অ', তোক মানে কথা এটাৰ কাৰণে ফোন কৰিছিলো মানে কিবা এটা অ', সেইটো আমাৰ অঞ্চলত মানে জ জলবায়ুৰ কথাটো চ শুনিছই ন
ত' মানে জলবায়ু পৰিৱৰ্তন প্ৰন্তটো কি বস্তুৱে তোৰ মানে মানে প্ৰথমে ক'ব পাৰিবি মানে অ', জলবায়ু পৰিৱৰ্তনতটো মানে কি হয়?
তোৰ যদি মই ক'বলৈ যাওঁ জলবায়ু পৰিৱৰ্তন মানে হৈছে পৃথিৱীৰ বতৰ কেনেধৰণে সলনি হৈছে মানে তোৰ আগতে কেনেকুৱা আছিল আৰু এতিয়া কেনেকুৱা হৈছে আৰু তইতো জানয় আগতে যিমান গৰম সিমান ঠাণ্ডাও আছিল, আৰু সিমান বৰষুণো হৈছিল, কিন্তু এতিয়াতো মানে তেনেকুৱা নহয়, আৰু তেনেকুৱা হৈও থকা নাই। কেতিয়াবা অতিমাত্ৰা গৰম দিয়ে, আৰু কে কেতিয়াবা তোৰ হঠাৎ ধাৰাসাৰ বৰষুণ দিয়ে। আৰু কেতিয়াবাতো বহুদিন ধৰি বৰষুণকেই নহয়। বৰষুণকে মানে বৰষুণেই নপৰে আমাৰ পৃথিৱীত। এইদৰে মানে এইটোকে কোৱা যায় আৰু এইটোকে তোৰ জলবায়ু পৰিৱৰ্তন বুলি কোৱা হয়। আৰু এইটো অকল মানে কেৱল আমাৰ দেশৰে সমস্যা নহয়, এইটো আমাৰ গোটেই পৃথি সমগ্ৰ পৃথিৱীখনৰে এটা ডাঙৰ সমস্যা।
উম আচ্ছা। ভালকে বুজাইছা আৰু এইখিনিলৈকেতো বুজিলু মই। কিন্তু মানে মোৰ এটা কথা মই ভাবো যে তাৰ মানে ইয়াৰ অ পৰিৱৰ্তনটো কিয় হয় জলবায়ুৰ?
তোৰ জলবায়-জলবায়ু পৰিৱৰ্তনৰ বহু কাৰণ আছে দেই। ইয়াৰে ভিতৰত আটাইতকৈ ডাঙৰ হৈছে মানুহৰ কাম কাজ। যিটো আমি জানোৱেই তয়ো জান ময়ো জানো। আমি গছ কাটি আছোঁ প্ৰথম কথা। দ্বিতীয় কথা হ'ল বহু কাৰখানা চলাই আছোঁ।
উম,
গাড়ী মটৰ বেছিকৈ ব্যৱহাৰ কৰি আছোঁ। আৰু তোৰ এতিয়া এনেকুৱা হৈছে কি ব্যৱহাৰ নকৰিলেও নহয়, কিন্তু এটা কথা যদি ভাবোঁ আমি আগৰ দিনততো তোৰ গাড়ী মটৰ নাছিল, তেতিয়া মানুহবোৰ কেনেকুৱাকৈ চলিছিল সেইটো এটা ভাবিবলগীয়া কথা তেন্তে আমি এতিয়া কিয় এইতটো ব্যৱহাৰ কৰি আছোঁ সেইটোৰ কাৰণেও হৈ আছে। আৰু তোৰ গাড়ী মটৰে মানে গাড়ী মটৰৰ পৰাই আৰু বহু ধোৱা, আৰু ক্ষতিকাৰক গেছ গেছ এইবোৰ ওলায়। আৰু এই গছবোৰেই পৃথিৱীৰ তাপ ধৰি ৰাখে। আৰু ইয়াৰ ফলত তোৰ মানে পৃথিৱী দিনক দিনে গৰমো হৈ আছে। যিহেতুকে তোৰ গছবোৰ কাটি দিয়া হৈছে। আৰু আৰু যিহেতুকে এই গৰমবোৰ এই টাপটো আমাৰ গছবোৰে ধৰি ৰাখিছে। আৰু ইয়াৰ উপৰিও যদি ক'বলৈ যাওঁ বন ধ্বংস, তাৰপিছত প্লাষ্টিকৰ বেছি ব্যৱহাৰ। আৰু প্ৰদূষণেও জলবায়ু পৰিৱৰ্তন বৃদ্ধি কৰিছে। তোৰ প্লাষ্টিক বেছি ব্যৱহাৰ এইটোতো আমি কৰোঁৱেই, তয়ো কৰ ময়ো কৰোঁ কিন্তু এইটো কৰিব নালাগে তেনেকুৱাকৈ আৰু এইবোৰেই আৰু।
আৰু অতটো ইয়াৰ ফলত কি কি সমস্যয়া হৈ আছে বাৰু?
জলবায়ু পৰিৱৰ্তনৰ ফলত বহুতেই বেছি সমস্যা দেখা যায় দেই। আৰু গ্ৰীষ্মকালত আগতকৈ বেছি গৰম অনুভৱ হয় তই তো জানো আগতে আমি যেতিয়া সৰু আছিলোঁ তেতিয়া সিমান এটা সিমান পৰিমাণে তোৰ গৰম নাছিলে কিন্তু এতিয়া বহুতেই বেছি গৰম আৰু বহু ঠাইত পানীৰো অভাৱ য'তো বৰষুণ নপৰে বা তেনেকুৱা আৰু কিছুমান এনেকুৱা ঠাই আছে য'ত বহুতেই বেছি বৰষুণ দিয়ে
উম
আৰু পাহাৰৰ বৰফ গলি সাগৰৰ পানী পানী মানে বাঢ়ি যায় আছে গৰমৰ কাৰণে ত বহুত বেছি অতিমাত্ৰা গৰমৰ কাৰণে যিবোৰ বৰফ ফছে সেইবোৰ গলি কিনে সাগৰত পৰি আছে আৰু সেইবোৰৰ কাৰণে মানে বিপদত পৰে আৰু আৰু কৃষকসকলে খেতিও ভালকৈ কৰিব নোৱাৰে তোৰ বহু জ জন্তু তাৰপিছত নিজৰ বাসস্থানবোৰ হেৰাই আছে যিহেতুকে গছ গ ক আ স গে প্ৰাই মানুহ জীৱ জন্তু আৰু প্ৰকৃতিসকলক সকলোকে মানে প্ৰভাৱিত কৰি আছে আৰু প্ৰভাৱিত কৰে
সেইটো হয় বাৰু ধৰ তাৰ মানে গছ গছ তুমি কাটিলেতো আমাৰ বহুতেই সমস্যা হয়
উম
উম আৰু এতিয়া উম জলবায়ু পৰিৱৰ্তনে আমাৰ দৈনন্দিন জীৱনত কেনেকৈ প্ৰভাৱ পেলাই আছে বাৰু বহুত প্ৰভাৱ পেলাইছে চাগে নে কি
আমি হয়তো প্ৰতিদিনে গম নাপাওঁ আমি নোহোৱাকৈ সদায়নো ক'ত গম পাম
সেইটোতো হয়
কিন্তু ইয়াৰ প্ৰভাৱ আমাৰ জীৱনত পৰি আছে দেই
উম
অত্যাধিকটোৰ গৰমত মানুহে মানুহবোৰ অসুস্থ হৈ যায় আছে আৰু তোৰ মানে খেতিৰ উপাদান বা কামে আৰু খাদ্যৰ বাবে খেতি কৰিব পৰা নাই এই গৰমৰ কাৰণে তোৰ গছ গছন এইবোৰ মৰি মৰি যাই আছে আৰু বহু সময়ত ধুমুহা আহে বান বা তাৰপিছত বান এইবোৰৰ ভালকে দিয়া নাযায় বানবোৰ সেইকাৰণে মানুহৰ
দুৱাৰ এইবোৰ বানপানীত গুচি যায় আৰু বানপানী হয় আৰু শিশুসকলৰ পঢ়া শুনা তো প্ৰভাৱ পৰি আছে ত সেয়েহে জলবায়ু পৰিৱৰ্তন কেৱল বতৰৰ কাৰণে বিশেষ নহয় দেই আমাৰ জীৱন জীৱিকাৰো লগত মানে জড়িত হৈ আছে
এতিয়া ধৰ মানে বহুত মানে জলবায়ুৰ কাৰণে বহুতেই সমস্যা সৃষ্টি হৈছে ন ত এই সমস্যাবোৰ আমি কেনেকৈ কমাব পাৰো পাৰো
যদি ক'বলৈ যাওঁ আমি সৰু সৰু কামৰ জৰিয়তে ডাঙৰ পৰিৱৰ্তন আনিব পাৰোঁ দেই যেনেকে বেছি গছ ৰোপন কৰিব লাগে আৰু গছবোৰ যদি আমি ক কটোৱা কমাই দিওঁ তাৰপিছত প্লাষ্টিক কম ব্যৱহাৰ কৰিব লাগে যাতে আমি কম কৈ ব্যৱহাৰ কৰোঁ আৰু য'ত তৰ এনেকুৱা স্থানবোৰ ৰাখিব লাগে য'ত নহয় মানে আমি এনেকুৱা কি আমি বেছিকৈ আমি গাড়ী মটৰ এইবোৰ চলাব নালাগে আমি যাতে চাইকেল বা খোজকাঢ়িয়ে আমি যাব পাৰোঁ আমি এইটো চেষ্টা কৰিব লাগে আৰু তোৰ ক'ব গ'লে পানী আমি খৰচ কৰিব নালাগে আমি যদি পানী ভালদৰে খৰচ কৰোঁ অতিমাত্ৰা যদি আমি খৰচ কৰোঁ তেতিয়া ভাল হয়। তাৰপিছত আৰু আ কিছুমান এনেকুৱা আছে আৰু আজিকালি ঘৰত তই প্ৰায় দেখিবলৈ পাবি এচি, কুলাৰ
ফ্ৰিজ এইবোৰৰ কাৰণেও বহুত বেছি পৰিৱৰ্তন আমি দেখিবলৈ পাইছোঁ এইবোৰো যদি আমি লাহে লাহে বন্ধ কৰি যাওঁ তেন্তে চাগে বতৰটো আগৰ নিচিনা হৈ যাব। অতিমাত্ৰা গৰমো নহয় অতিমাত্ৰা বৰষুণো নিদিয়ে আৰু অতিমা তা ঠাণ্ডাও যাতে নহয়।
উম, এতিয়া ধৰা আজি আজিৰ যুগতো ছাত্ৰ-ছাত্ৰী বহুত কথাই জানে।
উম,
বহুত খিনি বস্তু শিকিছো ত' ইয়াৰ ফলত মানে ছা ত্ৰ-ছাত্ৰীয়ে কি কি কৰিব পাৰে জলবায়ুৰ সমস্যাত?
ছাত্ৰ-ছাত্ৰীয়ে বহু কাম কৰিব পাৰে, তেওঁলোকে ওচৰত কিছুমান গছ ৰোপণ কৰিব পাৰে। আৰু তেওঁলোকক সেই হিচাপে শিক্ষাটো দিবও লাগিব কি যাতে গছ ৰোপন কৰে শিক্ষক শিক্ষয়িত্ৰীয়ে। আৰু বিদ্যালয় আৰু ঘৰত বিদ্যু উপচাই যেন নকৰিব লাগে এইবোৰ শিকাব লাগে। প্লাষ্টিকৰ বটল বা বেগ কম ব্যৱহাৰ কৰিব পাৰে। সিহঁতে, তাৰপিছত আন বন্ধু বা আৰু পৰিয়ালৰ লোকক এই বিষয়টো বুজাব লাগে। আৰু ক'ব ক'ব লাগে কি আমাৰ মানে পৰিৱেশত কিমান বেছি সমস্যাৰ সৃষ্টি কৰি আছে সেইবোৰে আৰু।
উম, আৰু ক'ব গ'লেতো মানে অ', এতিয়া চা এইটো ৰোধ কৰিব লাগে হা। কাৰণ, যদি আমি মানে যদি এতিয়াই আমি সচেতন নহওঁ তেন্তেতো ভৱিষ্যত ভৱিষ্যত প্ৰজন্ম বহুত ডাঙৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে ন'?
হয়, কিন্তু।
সেইটোৱে বিশুদ্ধ পানী বিশুদ্ধ বায়ু আৰু মানে সুস্থ পৰিৱেশ পোৱাটো কঠিন হ'ব পাৰে ভৱিষ্যতলে। ত' সেইটোয়ে তয়ো সেইটোয়ে ভাব ন' মানে
তো সেইটোৱে ভাবোঁ দেই আৰু সেইবাবে আমি আজিয়েই প্ৰ-কৃতিক আৰু সুৰক্ষা দিব লাগিব যাতে এইবোৰ নহয়। আৰু তোৰ পৃ পৃথিৱীখন আমাৰ একমাত্ৰ ঘৰ। আৰু আমি যদি ঘৰখনকে লেতেৰা কৰি ৰাখোঁ তেন্তে এইটোতো নহয় আমি যিমান পাৰোঁ এইটো কৰিব লাগে আৰু যিমান সোনকাল পাৰোঁ। নহ'লে আমাৰ ভৱিষ্যতত বহুতেই বেছি প্ৰভাৱ পৰিব।
উম, তাকে তোৰ লগত আলোচনা কৰি ভাল লাগিলে নতুন বস্তু নজনাবোৰ শিকিব পালো।
উম, ঠি ঠিক আছে দাদা।
অ'